না মি কি কৰি আছা?
মই একো কৰা নাই এনে বহি আছো। চাহ বনালা? খালা?
অহ খালো। তুমি খালা?
অঁহ।
ভাত বনালোঁ। বনালো ভাত। দালি, পটল ভাজি।
অহ।
কণী আছে কণী বনাম নেকি আমলেট কৰিম নেকি, এতিয়াও কণী বনোৱাই নাই বাৰু।
অঁহ। আমাৰো সেয়াই দালি আৰু ভাজি আচাৰ খাম আৰু আজিৰ দিনত।
চাহ খালা?
চানা, বিস্কুট। খালো, সেয়াই খাব লাগিব আৰু ন। ঘৰত গলেহে, তেতিয়াহে আৰু বেলেগ বস্তু দি খাব পাৰিম। এয়াত থকালৈ সেয়াই খাব লাগিব। ঘৰত যোৱা নাই নেকি?
ঘৰত নাই যোৱা, যাম আৰু কেইদিনমানৰ পাছত।
কেতিয়া যাবা?
অহা মাহ মানে যাম নেকি, এতিয়া নেযাওঁ।
অঁ ঘৰত যাব মন নেযায় নেকি? নাই যোৱাই নাই ঘৰত মানে ঘৰত গ'লে আহিব মন নাযায় যে, এনে যাব কাৰণে মন যায় থাকে।
কিলাছো ক্ষতি হৈ যায় ন?
অ, সেইটো কাৰণে যোৱা নাই।
যাম কেইদিনমান পাছত আহিছো হে বেছি দিন হোৱাই নাই।
অ, ময়ো। এতিয়া কি কৰি আছা এনে?
এনে‌ বহি আছো তুমি?
মই এনে বহি আছিলোঁ।
অ, নাই পঢ়াই নেই।
অ', নপহা?
হা? পঢ়িম অলপ পাছত গা-পা ধুই গা ধুলা জানো?
নাই ধুৱাই নাই ধুম আৰু।
অ',
তুমি?
মওঁ গা ধোৱাই নাই এতিয়া ধুম অলপ পাছত। ধুই কেনে ভাত পানী খাই তেতিয়া মানে পঢ়িম আৰু।
বাকী তোমালোকৰ ঘৰত কোন-কোন আছে?
আমাৰ ঘৰত আমা, আব্বা কাকা, বাইতা আৰু মই। বাজনী বিয়া হ'ল কাকাও থাকে বাহিৰত সি শুক্ৰবাৰে যাবগৈ।
অ',
বেংগলত থাকে।
অ',
মই ইয়াতে আছো আৰু ঘৰত এতিয়া আব্বা আৰু আম্মা থাকিব আৰু।
অ',
তোমালোকৰ ঘৰত
অ',
তোমালোকৰ ঘৰত কোন-কোন আছে?
আমাৰ ঘৰত মই, ভাইটি, আম্মা আৰু বা-বা বিয়া হয়।
অ',
কোৱা তাৰপিছত তোমাৰ লগৰ দুজনিৰ লগত থাকা নে?
অ, দুজনী থাকে মোৰ লগত।
অ',
তোমাৰ লগত?
মোৰ লগতো দুজনী থাকে আমি তিনিজনী মান মানে মিলা প্ৰিতিৰে থাকোঁ আৰু মিলি পেলাই এটা ৰোমত
ভাত তৰকাৰী একেলগে বনোৱা নে কি নাই এজনী-এজনীকে বনোৱা?
নাই একেলগে বনাওঁ।
অ, মিলাপিটিকে বনোৱা আৰু?
এজনীয়ে আৰু মানে বনালে যেনে মানে তেনেকে বনাওঁ আৰু মিলা
অ অ, সেনেকেই বনাব লাগিব আৰু মিলা প্ৰীতি কৰি
উম। তেনেকৈ বনাই মেলি থাকোঁ আৰু খাওঁ,
অঁ।
কিনো কৰিম।
উম এনেকেই থাকিব লাগিব।
উম।
পঢ়িব আহিছো যেতিয়া দূৰত,
অঁ। হেৰি কি কয়। তোমালোকৰ কি খেতি কৰে?
আমাৰ উম বড়ো ধান কৰে, তাৰপিছত মিচিং খেতি কৰে। তাৰপিছত এইয়া জৰা বহাল জৰা বহা কবা কৰে আৰু কৰে ৰিফাইনৰ কাৰণে আকৌ সৰিয়হ কৰে, মাকৈ কৰে। এনেকে,
তুমি কি কি বনাব জানা?
মই, জাই মাছ বনাব জানো। মাংস বনাব জানো, দালি, ভাজি। জানো আৰু সাৰটোহে বনাব নাজানো সাৰ তৰকাৰি যে,
অ' মইও জানো।
তুমি জানা, অ'।
মাছ, মাংস এনেকে জানো, আলুৰ লগত বিলাহী লগত। ফুলকবিৰ লগত, সাৰ বনাব জানো। তাৰপিছত টেঙা বনাব জানো, টেঙা তৰকাৰী যে কিবা টেঙা জোল।
অ 'অ'টেঙা তৰকাৰি খাই নহয়‌ অ'।
ঔ টেঙা
উম।
তেনেকে বনাব জানো।
তিতা খোৱা নে নোখোৱা?
তিতাটো ইমান ভাল নেপাওঁ এনেই মাছৰ তিতা এটা আছে যে।
অ' তেলটো আৰু
অ' এনেই বেলেগ তিতা খাই ভাল নাপাওঁ। কেৰেলা, শৰীৰৰ কাৰণে ভাল। খোৱাটো, কিন্তু খাব নোৱাৰোঁ খাব নোৱাৰোঁ সেইটো কাৰণে যে নাখাওঁ।
অ' মোৰো সেইটো তিতা খাওঁ এনেই বেলেগ তিতা নাখাওঁ।
অ' মইয়ো
কি কি টেঙা ভাল পোৱা তুমি খাই?
মই আম বেছি ভাল পাওঁ। তাৰপিছত ৰভাব টেঙা, বৰটেঙা যে সেইটো ভাল পাওঁ, তাৰপিছত আৰু হেৰি ভাল পাওঁ, আনাৰস ভাল পাওঁ।
অহ। মোৰো সেনেকুৱাই।
এইকেইটা বেছি ভাল পাওঁ আৰু।
আম তেনেকে ভাল পাওঁ, অ'।
আৰু, এনে ফল মূলৰ ভিতৰত তৰমুজটোও ভাল পাওঁ।
অ'।
তৰমুচটো মানে ভাল লাগে খাই পেলাই, তাৰপিছত আৰু হেৰি আঙুৰটোও ভাল লাগে, সেইকেইটা বস্তু ভাল পাওঁ।
মই আকৌ আমটো ভাল পাওঁ, মধুৰিআমটো, লিচু। সেনেকে, জামুটো অলপ ভাল পাওঁ।
অ', সেইটোওঁ ভাল। তুমি মিঠাই চিঠাই কিবা বনাব জানানে, নাজানা? মিঠাই বনাব জানানে, নাজানা তুমি? হেল্ল', হেল্ল'। হেল্ল'। হেল্ল', মিঠাই বনাব তুমি জানানে নাজানা? হেল্ল'। হেল্ল'। হেল্ল', তুমি জানানে নাজানা, অ' জানা নেকি? কি মিঠাই বনাব জানা, অ' মই জানো হেৰি জানো উম, লালমোহন বনাব